অ', কি খবৰ?
ক, খবৰ মানে আছো আৰু কিবা কৰি বাকী তোমাৰ খবৰ পাতি কোৱাচোন?
মোৰো ভালে। কি কৰি আছা?
এ, মানে অলপমান আগতেহে মই হেৰি পৰা আহিলো। মই পুথিভঁৰাল গৈছিলো মানে, তাৰ পৰা অলপমান অ', আধা ঘণ্টা মান হ'ল। আহি কিনে এতিয়া মানে শুই আছো, তাতে তাৰ পৰা অলপমান দূৰ হৈ যে আ ফুট পুথিভঁৰালটো তাৰ পৰা আহোতে অলপমান ভাগৰ লাগি দিছে সেইকাৰণে মানে।
কিমান দূৰ হয়?
দূৰ মানে তোমাৰ চাৰি-পাঁচ কিলোমিটাৰ মান দূৰ হ'ব। মই মানে বাছত যাওঁ ইপিনে তোমাৰ ৰাস্তা ঘাটো ইমান তেনেকে ভাল নহয়তো। সেইকাৰণে মানে গাড়ীত অহা যোৱা কৰোতে ভাগৰ লাগি যায়। আৰু এ একেবাৰে মই ৰাতিপুৱা গৈছিলো তোমাৰ আঠটা মানতে গৈছিলো। এতিয়াহে আহিছো চাৰে চাৰি
অ', তাৰে পুথিভঁৰাল টো বহুত ভাল নেকি? মানে বহুত কিতাপ আছে নেকি?
তাতে তোমাৰ সেইটো অঁ ডিষ্ট্ৰিক লাইব্ৰে অঁ লাইব্ৰেৰী হয় মানে জিলাৰ পুথিভঁৰাল হয় আৰু তাতে তোমাৰ বহুত ধৰণৰ কিতাপ থাকে আৰু বহুত ল'ৰা ছোৱালী তাত তাতে মানে আ যাব পাৰে মানে। মই সেই কলেজখনৰ নহয় বাৰু। সেইখন মানে সন্দিকৈ কলেজৰ হয় পুথিভঁৰালখন। মই সেইখন কলেজৰ নহয় যদিও মানে মই যাব পাৰিছো বা তেনেকুৱা ধৰণৰ বহুত কলেজৰ ল'ৰা-ছোৱা বেলেগ বেলেগ কলেজৰ ল'ৰা-ছোৱালী ধৰা তে মানে আহি কিনে পঢ়িব পাৰে। এতিয়া ধৰা আমাৰ একজাম থাকে ন' অঁ ঘৰত তো ভালকে পঢ়িব নোৱাৰি চিঞৰ-বাখৰ বা তেনেকুৱা এটা পৰিৱেশ নাথাকে ঘৰত ত' আমি তেনেকে মানে অ' লাইব্ৰেৰীত যাই কিনে পঢ়িব পাৰো আৰু এটা শান্ত পৰিৱেশ ধৰা ওচৰত চবে পঢ়ি থাকে ত' পঢ়াৰ এটা ম মোটিভেশ্যনো থাকে আমাৰ সেইকাৰণে মানে লাইব্ৰেৰীত যোৱা হয় আৰু
অ' তাতে মোবাইল লৈ যাব দিয়ে নেকি?
মোবাইল লৈ যাব পাৰি তাতে চবে মোবাইল লৈয়ে যায় কিন্তু তোমাৰ হেডফোন ফোন ইউছ কৰিব লাগিব কাৰণ অঁ পুথিভঁৰালটো শান্ত এটা পৰিৱেশ হিচাপে ধৰা মেইনটেইন কৰিব লাগেটো সেইকাৰণে মানে হেডফোনটো ইউছ কৰিব দিয়ে।
অঁ ঠিকেই কৈছা পুথিভঁৰাল পুথিভঁৰালতটো এনেও আহ হাল্লা কৰিব নো আহ নোৱাৰি।
হম হম
পিছে তাতে বহুতো ভাল ভাল কিতাপ আছে ন?
তাতে আছে ঢেৰ কিতাপ আছে। এ হিউমেন চাইক'লজিৰ ওপৰত আছে মই এনে এদিন দুদিন মানে তেতিয়া কেইখনমান পঢ়ি চাইছো তাৰপিছত তোমাৰ বহুত ধৰণৰ মানুহৰ ধৰা জীৱনী আছে তাৰ পিছত এনচিয়েনট হিষ্ট আছে ধৰা ভাৰতৰ ইতিহাস আছে। আৰু গোটেই ভাৰতবৰ্ষৰ ইতিহাস আছে তেনেকে ধৰণৰ বহুত মানে ভাল ভাল। ভাল কিতাপ আছে এতিয়া। এ এনিফৰ এনি ফ্ৰাংকৰ ধৰা ডায়েৰীখন আছে। তেনেকে ধৰণৰ আৰু বহুত ভাল ভাল কিতাপ কিন্তু মই তেনে তাৰে কিতাপবোৰ ইমান পঢ়াৰ এটা সময় মানে নাপাও কাৰণ মোৰ নিজৰ বহুত খিনি পঢ়া থাকে ধৰা। মই মোবাইলটো লৈ যাওঁ মোবাইলৰ পৰাই মানে মোৰ পঢ়াখিনি পঢ়ো। তাতে
অ' ত' তুমি তাৰে কিতাপ বেছি নপঢ়া মানে পঢ়ি কাৰণে যোৱা নেকি? মানে তোমাৰ ষ্টাডি কৰিব যোৱা।
অ', অ' মোৰ মানে নিজৰ যিখিনি পঢ়া থাকে ধৰা এতিয়া নিজৰ বহুত খিনি পঢ়া থাকে আৰু ঘৰত ধৰা পঢ়িলে বাৰে বাৰে কিছুমান কাম দিয়া থাকে দিয়া থাকে ধৰা দোকান যাব লাগে বা উঠি কিনে পঢ়া। ও উঠি কিনে ধৰা বেলেগ বেলেগ কাম কৰিব লাগে তেতিয়া মানে অশান্তি পাও। মানে পঢ়াত মনোযোগতটো দিব নোৱাৰো তেতিয়া মই ধৰা অ'। পুথিভঁৰালত যাম তেতিয়া একেটা জাগাতে বহি কিনে ভালকে শান্তি পূৰ্ণভাৱে নিজৰ পঢ়াখিনি পঢ়িব পাৰো। আৰু আৰু লগৰ বহুত থাকে তেওঁলোকেও পঢ়ি থাকে। তেওঁলোকক দেখিকিনেও এটা ন আহে যে অ' নাই পঢ়িব লাগিব চবে পঢ়ি আছে তো ময়ো পঢ়িব লাগিব। সেইকাৰণে মানে পুথিভঁৰালত যোৱা হয় তোমাৰ
অ' তাতে কলেজৰ বাহিৰে বেলেগ ছাত্ৰ ছাত্ৰীকো যাব দিয়ে।
দিয়ে দিয়ে তোমাৰ মই মইতো বেলেগ কলেজৰে ছাত্ৰী হয়। তথাপিও মই যাব পাৰো আৰু সেই কলেজ খ নে তোমাৰ ডিষ্ট্ৰিক্ট লেভেলৰ হয়তো। তুমিও যাব পাৰিবা বা সব মানুহে যাব পাৰে সেইখন মানে গভমেন্টৰ হৈ গ'ল। আহ মানে হেতি কল উঠি ভৰালটো। আৰু এনে আমাৰ কলেজতো আছে পুথিভঁৰাল কিন্তু সেইখনত। আকৌ আমাৰ কলেজত আকৌ আমাৰ ক কেইটাহে যাব পাৰি মানে বেলেগ ল'ৰা ছোৱালী তেনেকে বাহিৰা ড্ৰেছ পিন্ধি কিনে। মানে এনে পঢ়িব যাব নোৱাৰে। বেছিভাগ কলেজতে হয়তো তেনেকুৱাই ব্যৱস্থা আছে নিজৰ পুথিভঁৰালত। অকল ধৰা। নিজৰ ছাত্ৰ ছাত্ৰীহে যাব পাৰে। কিন্তু ডিষ্ট্ৰিক্ট যিবোৰ লাইব্ৰেৰী আছে বা টিলা পুথিভঁৰালবোৰতহে। তুমি মানে কি হৈছে বেলেগ মানে ল'ৰা ছোৱালী গলেও মানে একো মানে নকয় তেওঁলোকে।
আহ তাৰ আহ তাৰ পৰা কিতাপ আনিব পাৰিম নেকি।
অ' তাৰ পৰা তুমি পাৰিবা কিতাপ আনিব কিন্তু কিছুমান প্ৰচেছ আছে ধৰা আছে অ' প্ৰথমতে তোমাৰ নাম ধ ৰেজিষ্ট কৰিব লাগিব তাৰ লগতে তাৰপিছত কিতাপ। কিমান দিনৰ কাৰণে আনিবা সেইবোৰ লিখিব লাগিব। পধৰা এপ্লিকেচন এখন দিব লাগিব বা তেনেকুৱা ধৰণৰ কিবা এটা টো মাচু লয় তেওঁলোকে কিতাপ এখন আনাৰ লৈকে লয়, আনাৰ আগতে মানে ৰেজিষ্ট্ৰ্যন কাৰ্ড এখন বনাই দিয়ে যে তাৰ কাৰণে এটা মাচুল লয় তেওঁলোকে।
অ'। মই মানে ইমান ডিষ্ট্ৰিক্ট পুথিভঁৰালত যোৱা নাই। এনেই মোৰ বিদ্যালয়ৰ পুথিভঁৰালত মই মাজে সময়ে যাওঁ। ম ডিষ্ট্ৰিক যোৱা নাই আজিলৈকে সেইকাৰণে তোমাক সুধিলো।
উম উম আৰু তোমাৰ কিছুমান ধৰা পুথিভঁৰাল আছে প্ৰাইভেট। পুথি ভঁৰাল তাতে মানে বহুত মানে ফিজ লয় মানে এদিনৰে তোমাৰ। আঠশ টকা নশ টকা ল'ব মানে তাতে কিহৰ কাৰণে পইচাটো লয়গে। তেওঁলোক ভাল সুবিধা দিয়ে, এখন এখন টেবুল দি দিব তোমাক অকলে পঢ়িবলে। তাৰ পিছত এচি দি দিব ভালক সেইকাৰণে মানে হয়তো তেওঁলোকে পইচাটো বেছিকে লয়।
হয়, ঠিকে কৈছা। আহ। পছে আহ উ মোকো কেতিয়াবা লৈ যাবা তোমাৰ তুমি পুথিভঁৰালত গ'লে।
অ', অ', যাব পাৰি মই মানে কালিয়ে যাম বুলি ভাবিছো আকৌ, মানে মোৰ পঢ়িবলে আছে আৰু তুমি যদি বিচাৰা তাতে বহুত ধৰণৰ হয়তো খিতাপ আছে। অ', তাতেও পঢ়িব পাৰিবা, আৰু যদি বিচাৰা যে নাই মই ঘৰত লৈ যাই পঢ়িম কিতাপখন তেতিয়া তাতে তেওঁলোকক তাতে মানুহ থাকে পুথিভঁৰালত তেওঁলোকক তুমি সুধি লবা কেনেকে কি প্ৰচছ হয়, কেনেকে কি কৰিব লাগে তেওঁলে বুজাই দিব বা তোমাক জনাই দিব, তেনেকে মানে তুমি লব পাৰিবা।
হয়।
এনে তুমি আহ অ' কেতিয়াবা মানে হেৰি প্ৰাইভেট পুথিভঁৰালত গৈ পাইছা নেকি?
নাই মই প্ৰাইভেট পুথিভঁৰালত এনেই য গৈ পোৱা নাই, কিন্তু মোৰ লগৰ এজনে গৈছিলে। আহ তাই কৈছে যে তুমি কোৱাৰ নিচিনাই কৈছে। অ', তাতে সেই চব সুবিধা আছে তোমাৰ কোনো অ' অ অসুবিধা নহব গলে, তমাৰ এচি চেচি লগোৱা আছে। পিছত তুমি যেনেকা কলা এখন এখন অ' টেবুল দি থৈ দিছে। ত মই যোৱা নাই, মই অকল আহ বিদ্যালয়ৰ পুথিভঁৰালতে গৈছো।
অ', অ', মানে পুথিভঁৰাল হয়তো মানুহে মোৰ মতে যাব লগে বহুত খিনি ধৰা দিচিপ্লিন থাকে পুথিভঁৰা লটাত ফলে, ধৰা এইখিনি পঢ়া মই আজিয়ে পঢ়ি কিনে কমপ্লিট কৰিব লাগিব ত' পুথিভঁৰালত গ'লে হৈ যাই, বেলেগক বেলেগ ল'ৰা ছোৱালী থাকে ত' তেওঁলোকক চাই কিনে এটা তোমাৰ ধৰা মটিভচন হয় ত' তেনেকেই মানে হৈ যায়।
আহ।
উম, উম। বাকী আৰু তুমি কি কি অ', অ', যাব বাৰু বাকী তুমি স্কুলৰ পুথিভঁৰাল ত বুলি কৈছ যিহেতুৰ সোণৰ পুথিভঁৰাল পৰা কিবা কিতাপ তেনেকে আলোন পইচা নাই?
আনিছো। এতিয়া স্কু, আহ স্কুলৰ পুথি ভঁৰালত মোক আহ বাইদেউহতক কৈ কেনে মই কিতাপ আনিছো তাতে মানে এনেকুৱা অ মাচুল দিব নালাগে স্কু স্কুলৰ পুথিভৰালত আহ এটা এপ্লিকেশ্যন দি কেনে কিতাপ এখন আহ লিখি থব কোন উ, তাই ডেটত লৈছা? অ', সেইটোয়ে, সেনেকুৱাকে লৈ আহিব পাৰি আকৌ সেই ডট মতে দিব লাগে।
অ', অ'। স্কুলত মানে তোমাৰ কি সুবিধা হয় আৰু, এই শিক্ষক শিক্ষয়ত্ৰী ও। হয়তো ছাত্ৰ ছাত্ৰীৰ কথাবোৰ বুজি পাই সেই কাৰণে তেওঁলোকে মাচুলটোৰ তেনে বা স্কুলৰ তোমাৰ প্ৰচেষ্টটো ধৰা ইজি হৈ যায় তোমাৰ নামটো আৰু তাৰিখটো লিখি ইফালে ৰেজিষ্ট্ৰেচনত হৈ যায়, কিন্তু ইয়াতে তোমাৰ বহুত মানে প্ৰছেষ্ট থাকে। ফ্ৰাস্ততে ৰেজিষ্ট্ৰেচন ৰ্কাড বনোৱা তাৰ পিছত মাচুল জমা দিয়া, তাৰ পিছতহে মানে কিতাপখন পাবা। তাৰ পিছত দেৰি হলেও তোমাক মানে তোমাৰতটো ফোন নাম্বাৰ থাকিব। তোমাক সুধি থাকিব দেৰি হলে হয়তো ফাইন লগাব লাগিব। তেনেকে আৰু ইয়াতে অলপমান প্ৰব্লেম হয়।
কিয় কৈছা পিছে ডিষ্ট্ৰিক্ট ডিষ্ট্ৰিক্ট লেভেলৰ পুথিভঁৰালতো কিবা অলপ মাছোল ল'বই লাগিব, কাৰণ চোৱা তুমি যে কিতাপটো আনিবা পিছত তুমি যাবা কি নাযাবা তোমাৰ এইয়াতো কিবা এটা হেৰি থাকিব লাগিব ন। ত' তাতেতো বহুতো বাহিৰা ষ্টুডেন্টও যায় ত' সেই হিচাপে সিহত অ কিবা এটা মাচুল ৰাখি দিয়ে এ যাতে সিহঁতৰ কিতাপ আহি যায় যাতে তা সময়মতে
দিয়া পুথিভঁৰালৰ কথা পাতি তোমাৰ লগত ভাল লাগিল আৰু যিহেতু তুমি অ ডিষ্ট্ৰিক্ লেভেলৰ পুথিভঁৰাত নাই যোৱা বুলি কৈছা মই তোমাক লৈ যাম পাৰিলে কালি ওলাবা, মই কালিও গৈ আছো মানে।
ঠিক আছে।